অ'।
কি কি কৰিছা?
এ বাচন কেইটামান ধুই আছিলো।
অ' ভাত খালা?
অ' খালো, এই-তা সেইয়াই বাচন ধুইছো, ভাত খাই পেলাই।
অ' ভন্টি আছে ভালে?
অ' ভণ্টি ভালে দিয়া।
মাহঁতৰ ভাল?
মাহঁতৰ ভাল।
অ', ভালেই ভালেই দিয়া। হেৰি এডমিশন ললে নে তাই
অ তাই কালি এডমিশন হ'ল
হল ন অ তাকে বোলো খবৰ এটা লও এডমিশন হ'ল নে নাই
অ', অ', মেজৰ বতানী
ভূটানিত লৈছে তোমাৰ তোমাৰ কিহত আছিলে?
মোৰ হিন্দীত।
অ অ বাকী পঢ়া শুনা
পঢ়া সূনা চলিছে পৰীক্ষা হৈ আছে, পৰীক্ষা চলি আছে।
কি কি কি পৰীক্ষা চেমিষ্টাৰ হে নহয় জানো
অ', ছেমিষ্টাৰ এইটো, ছেমিষ্টাৰ ফাইনেল পৰীক্ষা।
এইটো ফাইনেল মানে? ছিক্স ছটালৈকে নাথাকে জানো
অ চেমিষ্টাৰ এতিয়া তা আঠটা চেমিষ্টাৰ হব হ'ব ল মানে চাৰি বছৰ হ'ব যে এতিয়া
তোমালোকও সেই চাৰি বছৰয়ালতে পৰিছে আৰু।
অ অ আমাৰ আমাৰ ওপৰৰ বেটছটোপা চাৰি বছৰীয়া মানে কোনোবাই যদি অ কৰো বুলি ভাবে চাৰি বছৰো কৰিব পাৰে কোনোবাই তিন বছৰ কৰো বুলি ভাবে তিন বছৰতো কৰিব পাৰে
অ', হয় নেকি। এতিয়া তুমি কোনটো চাৰি বছ ওো কৰিবা এতিয়া
মই চাৰি বছৰৰতহে কৰিম
তিনি বছৰটো কৰিলে মানে ছটা হ'ব।
অ তিনি বছতৰটা কৰিলে ছটা চেমিষ্টাৰ হব আৰু যদি চাৰি বছৰ কৰো তে আট টা হব
হেৰি যে এই মাজতে যে শুনি আছিলোঁ বাৰু। বি এডটো তাতে হেৰি মিলাই পেলাই লৈ যাব বুলি, সেইটো তুমি সেইটোও কৰিছা কৰিবা নেকি?
নাই মই সেইটো কৰা নাই মানে বি এডটো যেতিয়া আমাৰ ভন্টিয়ে মানে হেৰি কৰিম বুলি ভাবিছিলে
অহ।
কিন্তু তাই কি হৈছে মানে হেৰি নকৰিলে ভালে হ'ল মানে তাই কিবা সেইটো কাৰণে কিবা এটা এন চি টি নে কিবা এটা পৰীক্ষা দিব লাগে
অ অ
কি নে কিবা এনেুৱা পৰক্ষা সে পৰীক্ষাটোত পাছ কৰিব লাগে আৰু হেৰি সেই সেয়া বোলে এ, এমাহত নে অ', নহয় সেইটো এটা চেমিষ্টাৰত কিবা পঁচিশ হাজাৰ নে পয়ত্ৰিশ হাজ জাকে দিব লাগে বোলে সেইটো কৰিলে এই বি এ মানে বি এ উইথ বি এড বা এচি উথ বি এড এনেকে কৰিলা।
আহ
এটা চেমিষ্টাৰতে পঁচিশ হাজাৰ নে কিমান পঁয়ত্ৰি হাজাৰ নে এনেকে কাল দিব লাগে তাই কালি কৈছে মোক তাইো নকৈলো বাও আৰু হেৰি মোৰো নহ'ল মোৰ মই তেতিয়া গমেই নাপাওঁ বাৰু তেতিয়া নাছিলো কলেজত অহাও নাছিলো তেতিয়া সয়াহে হৈছে সেইটো
অ এতিয়া হেৰি কি বুলি কয় সেইটো চাৰি বছৰীয়াটো যে কৰিবা সেইটো কি আকৌ
সেইটোত কিবা এনেকে হেৰি মানে, চিক্স ছেমত যদি মোৰ চেভেনটি ফাইভ পাৰ্চেণ্ট হয় বা তাত ওপৰত যদি হয় তেতিয়াহে মই সেই ইটো বছৰ ইটো ই ই ইটো বছৰ ম পাৰি মানে চছেভেন্থ আৰু এইথ চেমিষ্টাৰ কৰিব পাৰিম।
ছেভেন এইছেমিষ্টাৰ কি কিহৰ সেইটো মানে অকণ ওপৰৰ হেৰি হ'ব নেকি?
সেইটো মানে হেৰি কিবা অ সেই চাবজেক্ট তোৰ ওপৰতে এটা আছে ৰিচাৰ্চ ত্ৰিত অনাৰ্ছ
অ'।
সেইটো যদি কৰো সেইটো মানে কিবা এ মই যিটো মেজৰ আছে সেই মাজৰ চাবজেক ল কিবা এটা টপিক চাগে এনেকুৱা ল'ব ল হ লাগিব চাগে ট অ পি এইচি অ পি এইচি টাইপ অ পি এইচি টাইপ
অ', সেইটো সুবিধাটো ভাল হৈছে ন'। তেতিয়া কোনোবা এটা লাইনত তুমি ধৰা গুচি যাবগৈ পাৰা আৰু
অ', চাৰি বছৰটো কৰিলে এ, নেট পৰীক্ষা দিব পাৰি নেকি? এই প্ৰফেচৰ হ'বলৈ দিব লাগে নেট পৰীক্ষা তাৰপাছত পি এচ ডি নকৰাকে নেট পৰীক্ষা দি নহয়, নাই পি এচ ডি এবছৰ কৰিব লাগিব নেকি নে নালাগে নাজানো - নেট পৰীক্ষা দিব পাৰি।
অ নেট পৰীক্ষাটো দিব পাৰি যদি তেতিয়াহ'লে ঠিকে আছে।
আৰু আজিকালি হেৰি নেট পৰীক্ষাতো বি এ টো পঢ়াৰ পিছত নেট পৰীক্ষা দিব পাৰি নে নোৱাৰি ময় মানে ভালকে এতিয়াও জনা হোৱা নাই বাৰু।
অ' অ' পাইছা হে।
অ' অ' কিন্তু মানে এ আজিকালি এনেকুৱা হৈছে মানে- এম এ ফাৰ্ষ্ট চেমৰ পৰাই নেট- পৰীক্ষা দিব পাৰি।
অ' আচ্ছা ভালেই হৈছে নহলে ন।
ফাৰ্ষ্ট ছেমতে যদি তুমি মানে পঢ়া- ফাষ্ট চেমৰ পৰাই নেট পৰীক্ষা দিব পাৰি।
অ'
নেট পৰীক্ষা দিলে যেতিয়া এতিয়া ধৰ সেইটো পাছ কৰি থ'লে- আৰু তেতিয়া তুমি উ- সময়টো বে ছি পাবা। এম এ টো পঢ়ি থাকিলা আৰু নেট পৰীক্ষা যদি তুমি দুবাৰ তিনিবাৰ দিয়া তেতিয়াতো ভাল ৰিজাল্ট এটা হ'বগৈ।
অ', অ', অ', তাকেতো।
আহ।
ভাল ৰিজাল্ট এটা হ'লে তুমি আকৌ বেলেগ এটা লাইনত তেনেকে পঢ়িবলৈকো সুবিধা হ'বগ নহয় জানো?
অ', তেতিয়া মানে নেট পৰীক্ষাটো যদি হেৰি হয় পাছ কৰো তেতিয়া আকৌ চিলেক্ট পৰীক্ষা বুলিও এটা আছে।
আহ।
পাছ কৰাৰ পিছত মানে যদি ভাল ৰিজাল্ট হয় ভাল পাৰ্চেনটেজ তুমি পোৱা ভাল মাৰ্ক্স তেতিয়া মানে সেই কলেজত এচিষ্টেণ্ট প্ৰফেছৰ হিচাপে
অ', আচ্ছা অহ। তাকে, ইণ্টাৰভিউতটো দিবই লাগিব যিকোন-যি তুমি যতে চা চাকৰি কাৰণে তুমি য তেই জি নকৰা ন' কালি ইমান ধুনীয়া এ, আমাৰো ওচৰৰ বাইদেউ এগৰাকী ল'ৰাটো অ, সি এ পি এছচিত হেৰি কৰি আছিলে তাৰপিছতে আকৌ এ ডি আৰ ই হ'ল যে। সেই তাতে পালে সি, এতিয়া ধুনীয়া ভাল প'ষ্ট এটাত কৰি আছে। উম-উম দিল্লীত আছে। ভাল পঢ়া শুনাতও ভাল যে সেইকাৰণে অকণ ওপৰৰ ৰেংকত পালে আৰু
অ', - অ ',
তেনেকুৱা- তেনেকুৱা, পঢ়া -শুনা হা',
চাকৰিতো কিবা?
সি ', হেৰি টুৰিজিমতে,
অ-অ অ', টুৰিজিম অ', হেনেকে থাকে। থাকে নহয় কিছুমানৰ, পৰ্যটনৰ হেৰি, -
উম', পৰ্যটকৰ পৰ্যট, -
পৰ্য পৰ্যটকৰ চাগে চাকৰি অ পৰ্যটকৰ পৰ্যটকক এই দে খোৱা হেৰি কৰা সেইটো নেকি?
অ', -অ-অ সেইবোৰ সিহঁতে মানে গোটেইখিনি এতিয়া ধৰা, আমেৰিকাৰ পৰা আহিলে বা, কোনোবা বেলেগ -বেলেগ ৰাছিয়াৰ পৰা আহিলে, সিহঁতে আহি পেলাই ধৰা ইহঁতৰ তাতে কথা -বতৰা বিলাক পাতিব ক'ত কি আছে কেনেকুৱা কি কথা ইহঁতে, ক'ব লাগিব। তেনেকুৱা আৰু সিহঁতে ক'ব তেতিয়া সিহঁতে, সেইমতে তেনেকে আহি পেলাই এইবিলাক চাই কৰি যাব। তেনেকুৱা আৰু ভাল হেৰিটো, তাৰ হেৰিটো, ভাল এতিয়া মাজে -মাজে আ, হে ঘৰলে। পঢ়া - শুনাটো ভাল যে আছ আচলতে সেইকাৰণে তেনেকুৱা এটা হৈ গ'ল তালে।
উম', - ওম', কিমান-কিমান দিন হ'ল ক', কিমান বছৰ হ'ল?
তিনি বছৰে হব নেকি এতিয়া মানে, অ ', -তিনি বছৰ হ'ব এতিয়া।
উম
মানে তাকে তোমালোকেও তেনেকে ভালকে পঢ়া- শুনা কৰি, কিবা এটা কৰা আৰু। উ এতিয়ালৈকে তো এতিয়ালৈকেতো বাৰু ঠিকে আছো তেন
অ
তাকে ভন্টিও যদি কিবা এটা ভাল তেনেকুৱা সুযোগ এটা পাই যোৱা।
উম।
তাইও পাবই বাৰু তাই পঢ়া শুনাটো ভাল যেতিয়া।
উম।
তাকে এতিয়া বাকী কেক চেক বনাই আছা
অ বনাই আছো মানে এইকেইদিন বাৰু ইমান হেৰি অহা নাই।
অ
এ এনে কেইদিনমান এ মানে আজি চাগে দুসপ্তাহ মান হৈছে অহা নাই। তাৰ আগত আহি আছিল এবো সদায় মানে মানুহে কেক খাই থ নাথাকে।
অ সেইটো হয় বাৰু
কি গাঁও আমাৰ গাঁৱ ফনে তেনেকে পাবলৈও দিগদাৰ। এনে যদি অকমান হেৰি জেগা হল টাউন চাউন হল হয় তেতিয়া পালো হয়।
অ অ হ'লেও একো নাই দিয়া একো নাই সেইটো হাতৰ বিদ্যা। শিকি থৈ দিছ ভৱিষ্যতলৈ তোমাৰ কামত আহিব ন তুমিতো এনেওে সি সেইটোয়ে তোমাৰ অ সেইটো কাম কৰিয়ে খাম বুলি তুমিতো ধৰা কৰা নাই তুমি কি সেইটো যে শিকিছা শিকিছা কেতিয়াবা কাৰোবাক লগা হলে বনাই দিছে কিবা এটা তোমাৰো হাত খৰচ ওলাইছে সেইটো বুলিহে।
উম উম
বা এতিয়া আৰু পঢ়া-শুনা টো ভালকে। চলা তুমি কাইলে যদি চাকৰি এটা পোৱা সেইটোতো তুমি ব্যচ সেইটোত ব্যস্ত। ব্যস্ত হৈ নাথাকা এতিয়া এনেই থকা সময়খিনি ব্যস্ত হ'বলৈ হে তুমি সেইটো কৰিছা।
অ অ সেইটোয়ে।
এই পৰীক্ষা কেইটা গ'ল আৰু তোমাৰ।
পৰীক্ষা এতিয়া এটাহে গৈছে আৰু আহ চাৰ আৰু পাঁচটা পৰীক্ষা আছে।
আৰু পাঁচটা আছে। এক কে। জুলাইলৈ শেষ হ'বগে নে?
অ জুনতে শেষ হ'ব ওঠৰ তাৰিখে শেষ হ'ব।
অ অ মই আকৌ ভাবিছিলো জুলাই জুলাইলৈ শেষ নহ'লেগে আকৌ ফুৰিব যাম বুলি ভাবিছিলো সেইকাৰণে বোলো সুধো কি কৰা বা।
অ নাই নাই ওঠৰ তাৰিখে শেষ হ'ব জুলাই জুলাইলৈ নাপায়গৈ।
আহ তাকে। জুলাই গৰম বন্ধতে এফালে কৰ'বাত ক'ত যাবা এটা কোনোবা এটা জেগা চাবাচোনো ন কেনেকুৱা কোনটো জেগাত গলে ভাল হয়
টাৱাং চাৱাং যাব পাৰি ন এতিয়া।
তাৱাং পাৰি অ পাৰি পাৰি মন এটা আছিলে মোৰো যাবলে। আ, যদি যোৱা আৰু আলোচনা কৰা জলাইতে গুচি যাওঁ ব'লা অকনমান ফু-ফুৰি কৰি আহোগে মন চন বিলাকো ভাল লাগিব।
উম, তাত বৰফো থাকে ন' বৰফো চব পৰি থাকে যে। ভাল লাগে, এইটো ঠান-গৰম দিন তেতিয়া।
দিন।
উম, আৰু মন্দিৰ বিলাকো থাক তাকে নহয় মন্দিৰ বিলাকো চাই ভাল লাগে।
অ', অ', পাইছোঁ পাইছোঁ মোৰ এই লগৰ এজনী গৈছিলে, তাই ফটোবিলাক দি আছে। জেগাবিলাকো বৰ ধুনীয়া চাবলগীয়া জেগা।
হম।
তাকে সেয়ে মই বোলো আমি এতিয়া জুলাইতে, এনেওতো কৰবাত এ, নহয় কৰবাত যাব লগীয়া হ'বই জুলাইত। গৰমো বন্ধ ঠাণ্ডা, এনেই সময় নেপাওঁ সেইকাৰণে বোলো অ', গৰম বুলি ৰৈ নাথাকো আৰু নহ'লে পিছলৈ আকৌ সময়ো নিমিলেগে। সেইটো কাৰণে বোলো এবাৰ ফুৰি আহোগে আৰু বছৰৰতত আৰু তেনেকে ফুৰিবলৈ নেপাওঁৱেই। সময়, এ, বন্ধ দিনকেইটাহে পাওঁ আৰু ন'।
অ
বোলো এবাৰ আহোগে বুলি ভাবিছো। তুমি হেৰি কৰিবা বুজিছা অ' আলোচনা কৰিবা। ভণ্টিও যায় যদি লগ ধৰিবা তাইকো। আলোচনা কৰিবা কৰি পেলাই মোক খবৰটো দিবা। অ' এতিয়া ৰাখ শুনা।
অ' হ'ব দিয়া অ' ৰাখি ৰাখা অ' অ' ৰাখিছো।